হেল্ল'
অ কোৱা
অহ অহ তুমি ঘৰতে নে
অ ৰুমতে আছো
মই ক্লাছলে গৈছিলো আহিলো বাৰু
উম
ইমান ৰ'দ হেৰি হোৱা নাই বাপৰে টিউশ্যন আছিলে মানে মাজত মই মিলাই লৈয়ে গৈছিলোঁ
অহ
আজি যে স্কুল বন্ধ নকৰো নকৰো এনে মানে আজি স্কুল বন্ধ যে
আজি কিহৰ বন্ধ দিছে কিহৰ কাৰণে
মহৰণ।
আচ্ছা আচ্ছা।
সেইকাৰণে মানে আছে আৰু কিছুমানমানে মানে চমাৰ বেকো ষ্টাৰ্ দিলেই। মানে আজিকালি বন্ধ সেইকাৰণে। উম। কি বুলি কয়। এক আহ মানডে আৰু টিউজডে হে স্কুল তাৰপছত ৱেডনেজডেৰ পৰা বন্ধ হয়।
অ মই এনেই আৰু ঘৰতে আছো।
অ অ।
কিন্তু আজি পাৰ্লাৰলেহে গৈছিলো চুলি খিনি স্পা কৰিবৰ কাৰণে।
অ
উম। স্পা কৰিলৈছিলো।
অ ন চুলি বহুত খৰে সৰে এই গৰমত।
বহুত সৰে মোৰ এনেও সৰে বাৰু।
মোৰো সৰে মই মাজতে হেৰি দিলো হা কি বুলিটো। এই যে হেনা মিঠি গুটিৰ গুৰি। তাৰ পিছত আমলা গুৰি চব দিলো। মানে সেইবোৰ এটা মিশ্ৰণে পায় ন। দিলো দিওঁতে সেইবোৰ উম। হেৰি হ'ল আহ। সেইখিনি নহৰে সেই ওৱান উইক মান নাই সৰা। তাৰপিছত আকৌ ষ্টাৰ্ট।
দিয়ে থাকিব লাগিব মানে এসপ্তাহ সময়।
আৰু সেয়া দিলেও চাবাচোন যেতিয়া ধুই দিম তাৰ পাছত কেনে দি থোৱাত। টাইম খিনিত ঠিকে মাথাটো ঠাণ্ডা হৈ থাকে যেতিয়া ধুম তাক। আচ্ছা আৰু' কি কৰ।
উম।
আৰু থুৰতেও টাইম যায় ন।
আৰু আকৌ বৰ এলাহ লাগে দেই মই মানে আজি যে এতিয়া। ইছপা কৰিব গৈছিলো মানে। কিয় তাতে মানে কৈছে যে সিহঁতি বোলে হেয়াৰ ৱেচ কৰাই। মানে চুলিখিনি ধোৱাই দিয়াই এশ টকাকে লয় হা।
উম।
আৰু মানে স্পা কৰালে পাঁচশ টকা লয় প্ৰথম। মই ভাবিলো হেয়াৰ ৱাছ কৰো তাৰ পিছত ভাবিলো যে বহুত দিন চুলি স্পাহ কৰা নাই। সেইকাৰণে প্পাহটোকে কৰাই লওঁ পাঁচশ টকা তেনেকে ভাবিলো। তাৰপিছত। কৰালে বাৰু ভালকে কৰাইছে তাৰপিছত মই মানে মনে মনে কি ভাবি আছো জানা নে সিহঁতি মোক মানে। ইমান ভাল লাগিছে মোৰ মানে এ হেৰি সাৰ মাছাজ কৰিছে। মানে অমা ৰিলেক্স লাগি গৈছে মানে। মোৰ ইমানেই ভাল লাগিছিলে ন মই মনে মনে ভাবো বি আছ সেই তেৰিকা মই যে মই নিজে মোৰ নোধোঁৱে মই মাজে মাজে ইয়ালে আহি। ৱাছ কৰি যাওঁ এনেকে।
অ এশ টকা যদি ত উইকত যদি।। তুমি এবাৰো ৱাচ কৰি আহা ন। অ আৰু সিহঁতে হে ৰছ উম। সিহঁতে সেৱাৰ ৱাছ। কৰা মানে ভাবা সিহঁতে পুৰা আঙুলি সোমাই সোমাই আমাৰ উফি খিনি উওলাই দিব সিহঁত।
আৰে আমি সিমান ভালকে ধুবই নোৱাৰিম।
উম।
মানে, মোৰ ইমান বেছি ভাল লাগিছে মই মনতে ভাবিছো সেই ভগৱান। মই ইয়াত থাকিলেতো কোনো দিন নিজে মূৰ নোধো মই।
মই মূৰ ধুবলে মন গ'লে মই গুচিম, আৰু তেতিয়া জানানে চেম্পুৰো জঞ্জত নাই। কিন্তু এইটো মাহেকত তোমাৰ চাৰিশ টকাতকে ওপৰতে যায় ন?
উম ওপৰতে, এটা বটল কিনাত কিনোতেই চোন আমাৰ কণ্ডিচনাৰে চেম্পুয়ে, ধৰা আঠশ-নশ মানেই যায়।
অ' সেইটোয়ে কৈছো, সিহঁতে যদি হেয়াৰ ৱাছ মানেটো কণ্ডিচনাৰো দিব। চেম্পুও দিব, কণ্ডি দিব।
অ' দিব।
উম। এ মই তাত নৰ্থ গুৱাহাটীত আছো।
অ' অ'।
গুৱাহাটীত মই শুনা নাই কিন্তু, হেয়াৰৱাছ কৰিলে এশ টকা বুলি।
গুৱাহাটীত তিনশমান ল'ব চাগে।
গুৱাহাটীত নিদিবও তেনেকে, ই তুমি বিশ্বাস কৰিবা মই এতিয়া। পাঁচশ টকাত হেৰি স্পা কৰাই মেলি আহিছোঁ। মই গুৱাহাটীত যে পাঁচশ টকাত হেয়াৰ কাট লওঁ।
উম, অ' অ' লয় লয়। হেয়াৰ কাট
মালা মহন্ত, মালা মহন্ত মেমক চিনি পাবা নে?
অ' অ' পাওঁ পাওঁ।
ত মেমৰ, মই মানে মালা মহন্ত মেমৰ পৰা শিকিছোঁ হা! মই আ বিউটিচিয়ানৰ চাৰ্টিফিকেট তো আছে মোৰ। ত মানে। কি হয়, উ তেওঁৰ তাতে যাও যে, মই মানে বেলেগক চুলিখিনি এৰি দিবলৈ আজিহে বহুত ৰিক্সত মানে মই এৰি দিছো। মই মানে বেলেগৰ পৰা ভয় লাগে মানে, পতককে কিবা এটা কৰি দিব। বেছি বেছি যদি অকে জন থাকে নহয়, ধৰা। কিবা ইম্পৰ্টেন্ট কামৰ কাৰণে যদি কিবা কৰাব লগা হয়, মই কেতিয়াও নতুন প্ৰায় কৰো দেই। মানে ডাইৰেক্ট মালা মহন্ত মেমৰ ওচৰত যাওঁ, তাত গৈ লৈ পেলাই মানে, তেওঁৰ ষ্টাফখিনি মোৰ লগত বহুত ভাল চিনাকি। কিন্তু, বহুত কষ্টলি বহুত। বেছি কষ্টলি মানে কি হয় জানানে? হেয়াৰ অ', কি হেয়াৰ ৱাছ কৰি দিয়ে আৰু হেয়াৰ কাটটো দিয়ে পাঁচশ টকা। আকৌ স্পা কৰালে চাগে ফিফতিন হানড্ৰেদ থাউজেণ্ড এনেকে ল'ব।
হুম!
উম। এতিয়া মানে ইয়াত ভাল হৈছে, ইয়াত যদি ইয়াত ইয়াতো আহিলেই মই এবাৰ হ'লেও মানে, হেয়াৰ ৱাছটো কৰিয়ে আহিমগে আৰু। আৰু মোৰ মানে নিজকে ইমান ভাল লাগিছে। তুমি বিশ্বাস কৰা, মই-মই মানে কি, মোৰ অলপ প্ৰব্লেম আছে মানে, মই এটা ব্ৰেণ্ড ইউজ কৰোঁ, ব্ৰেণ্ড নহয় দেই কিন্তু মানে ব্ৰেণ্ডে হয়, কি কৈ আছো মানে! মানে লোকেল ব্ৰেণ্ড বুলি যে কয় যে, সেইটো মানে ইমান চেলিব্ৰেট তি ফেমাচ ব্ৰেণ্ড নহয়, তথাপিতো মানে। কি কয় আয়ুৰ্বেদিক হয়।
অ', অ'।
জৰ্দান বুলি কয়। এলটজ কোম্পানীটোৰ নাম। ত' মানে সিহঁত তৰ মানে প্ৰডাক্টখিনি বহুত ভাল হয় হা! মই ইউজ কৰোঁ মোৰ মানে ফেচ কাৰণে হেয়াৰৰ কাৰণে, মানে গোটেই বদিৰ কাৰণে। মই সিহঁতৰ প্ৰদাক্ত ইউচ্ কৰো। মানে মোৰ এটা প্ৰব্লেম আছে যে মই যেতিয়া সেয়া প্ৰডাক্ট ইউজ নকৰোঁ মানে, মই বেলেগ প্ৰডাক্ট ভাল নাপাওঁ। মানে মোৰ ছুলীখিনীয়ে বেলেগ প্ৰডাক্ট্ এক্সেপে নকৰে।
উম।
ত মানে সৰিবলৈ লয় এতিয়া ডাভ ডাভ দিলেও মূৰ সৰে ডাভ। চাবোন ইউচ কৰিব নোৱাৰো মোৰ যে মোৰ গাত বেলেগ চাবোন ইউজ। কৰিব নোৱাৰো অকল অ ডেট। মোৰ মানে অলপ এলাৰ্জী প্ৰব্লেম আছে চাবোন দিলে উম মোৰ মানে বহুত খিনি তেনেকুৱা। প্ৰব্লেম থকাৰ কাৰণে মানে আজিকালি এনেও মানুহবিলাকৰ বহুত হৈছে। এলাৰ্জি হওক মানে এই বেলেগ বেলেগ ধৰণৰ এলাৰ্জি। যিবিলাক।
উম মোৰ ধূলিৰ প্ৰতি বহুত এলাৰ্জি আছে।
আমাৰ ভন্টিৰ আমাৰ ভন্টিৰ যে অকমান তুমি ধৰি। ই নোৱাৰিবা তাই কেতিয়া চৰ্দি লাগি গ'ল তুমি একেলগেতো বহি থাকিবা বহি থাকিবা। পতককে চৰ্দি লাগি গ'ল কথা নাই বতৰা নাই চৰ্দি লাগি গ'ল। অ তাৰ পিছত কয় যে বিচনাখন জোকাৰিছিলো ধূলি সোমালে।
উম মোৰো সেনেকুৱা মোৰ সপ্তায় ৰাতিপুৱা হয়। চৰ্দি লাগিব যিমান গৰম নাথাক।
মোৰ বাৰু চৰ্দিটো এনেও মাজে মাজে লাগি থাকে বাৰু দেই চৌবিশ মোৰ মানে চৌবিশ ঘণ্টাাবিলাক বাৰ মাহে। অ মোৰ চাইনাছ আছে বহুত বেছি আছে তাইৰো চাইনাছ আছে।
এ সেইকাৰণে লাগে আমাৰ।
চাইনাজ থাকিলে বোলে উ মাংসটো বেছিকে খাব নালাগে।
উ
মানে ডক্তৰক দেখাইছিলো তেতিয়া কৈছে ডিম মাংস এইবিলাক বেছিকে খাবলৈ শাক দিছে মাছো খাবলে শাক দিছে আনকি বেছিকে
মই বাৰু মাছ নাখাওৱেই
ময়ো মাছটো ইমান ভাল নাপাওঁ।
অ
মইতো খাবলৈ এৰি দিছিলো মই গোন্ধ পাও চবেই মই কিন্তু চবেই বনোৱা মাছ খাব নোৱাৰো মাছ বিলাক মানে নিজে ঘৰত আনি ভালকে ধুই মেলি লৈ এপিছ মান খাব পাৰো। আৰু বেলেগে বনোৱা মই বেলেগে বনোৱা মাংসও বেয়া পাওঁ মানে তেনেকে। বেলেগে বনোৱা মানে বুজিছা ন যোনে তোনে বনোৱা মানে এ আলহী খাবলৈ গৈছো কোনোবাই ভাল ানেি ঠিকে আছে কিন্তু কিছুমানে যে মাংস খিনি বনালে আৰু পানী ঢালি দিলে এনকে উম।
দোকানত চাগৈ ভালকে নোধুৱে। তে তেজে চেজে ৰান্ধি দিয়ে পায়।
তাকে ৰেষ্টুৰেন্ট বিলাকত কিন্তু মানে সেইটো হয় যে মেইনটেইন কৰে বাৱ। কাৰণ চেফ বিলাক ৰাখে। ন।
ৰাখে কিন্তু কি জানা ইমানো নকৰে। মই মাজতে গৈছিলো নহ এখন ৰেষ্টুৰেন্টত, তাতে উম হেৰি। চিকেন বাটাৰ মচলাটো উ দিচ্বাৰ মানে গ্ৰেভি খিনিৰে নামটো খাই আছো। তাৰপিছত নহ'লো এয়া খাওঁ। তাৰছত সিও আছিলে, সি কলে যে তুমি চিকেন লোৱা নাই যে? তাৰছত সি মানে গোন্ধটো অলৰেডি পাইছে। তাৰ পিছত মোক কৈছে অ অ নহয়, মাংসটো আগদিনাৰ। তাৰপিছত মই ললো হা, মই মানে হাত তেল লওঁতেই মানে মোৰ আঙুলি সোমাই গৈছে মাংসটোত। উ ব্ৰইলাৰ টো ইমানো ঢিলা নাথাকে ন যে মোৰ আঙুলিটো পিছিক কে সোমাই যাব। তাক বাটাৰ চিকেনত। তাৰপাছত। মই এ খোৱা নাই, মই জাষ্ট শুনি চাইছো কেনেকুৱা। কেলা কেলা গোন্ধ, তাৰ পিছত সিহতৰ যিকেইটা ৱাতাৰচ। মই ছোৱালীজনীক মাতিলো, মাতি কিনে কলো। যে চোৱাচোন এইটো স্মেল টো চোৱা? এইটো খাব পৰা মাংস দিছে। জানা তোমালোকে। আমিটো খালোৱে এতিয়া এইটো। চেঞ্জ কৰি দিয়া নহলে আমি এটকাও নিদো আৰু তাৰপিছত আকৌ গ'ল। মোক আকৌ সুধিব আহিছে হা, গ্ৰেভি টো ঠিকে আছিল নে? মই চু আছিল। কিন্তু তোমোলোকে কিন্তু সেইটো বাতিতে নিদিবা মই কিন্তু। খুব পেলাইছো, তাৰ পাছত। সিহঁতে চে, অ গ্ৰেভি টোতো ভালে আছিল ন মেম আপুনি কিয় কৰিলে। নহয়। এতিয়া মানে আমি আকৌ গ্ৰেভিটো়, চু মাংসটো বেয়া তুমি গ্ৰেভিটো সেই। টো গ্ৰেভিটো মোক বেলেগ মাংস দি দিবা। তাৰ পাছত এ মই পেলোৱা নাছিলো, এনেই কৈছিল আচল মতে সিহঁতক। যাতে সিহঁতে সেইটোৰ গ্ৰেভি নিদিয়ে। তাৰ পাছত